হেল্ল', অ-অ। শুনিছ '?
উম, কি কৰি আছ?
নাই এনেই অলপ মোবাইল স্ক্ৰল কৰিছিলো।
অ, আচ্ছা-আচ্ছা হবি নেকি মোবাইল স্ক্ৰল কৰা?
নাই-নাই হবি নহয় বাৰু খালি মোৰ সেই ঘৰ এতিয়া মোৰ মানে নতুন হবি এটাত পৰিছে। যে মানুহ বিলাকে ঘৰ বিলাক যে লয়। অ, ' তো কেনেকে তেওঁলোকে কে ৰাখে বা অ'। কৰি বা হায়জিনটো মেনটেইন ৰাখিব লপাৰে বা নতুন নতুন চাইল সেইবিলাক আৰু
ভাল লাগে মইও চাওঁ কেতিয়াবা কেতিয়াবা তেনেকে বহুত থেৰাপিউটিক হয় মানে।
উম জেক
উম, উম। থেৰাপতিক হয় ঠিকে আৰু এনেই কি মানে কি কি আছে তোৰ হ'বি মানে খালি সময়ত কি কি কৰ?
খালি সেনেকুৱা কোনো পাৰ্টিকুলাৰ হবি বুলিবলে নাই মইত কেইবা বস্তু কৰি ভাল পাওঁ মানে বস্তুটো ক্ৰিয়েটিভ হ'লে ভাল লাগে। যেনেকে কেতিয়াবা ফুডত সেই ক্ৰিয়েটিভিটি আহি যায়। কেতিয়াবা ঘৰৰ ডিজাইনত ক্ৰিয়টিভিটি আহে কেতিয়াবা গাৰ্ডেনিঙত আহে কেতিয়াবা ৰাইটিঙত আহে। হে চ' যিটো সেনেকুৱা নহয় মানে যেতিয়া যিটো সময়ত কৰি ভাল লাগ আৰু কিবা এটা নিউ কৰো সেইটোতেই ভাল লাগে আৰু সেইটোৱে হবি নিচি লগৰ বোৰু কোনো পাৰ্টিকুলাৰ নাই আৰু।
চেণ্টিং কৰিছ' নেকি?
পেইন্টিং মই সৰুতে চেষ্টা কৰিছিলো কিন্তু মই কেতিয়াও কৰিব নোৱাৰিলো নোৱাৰিলো মানে কি মই পেইণ্টিং কৰিলে দেখোন বেছিহে পানী পৰি যায় নাজানো তাৰ কিবা আৰু এটা কথা একচেলি আমি নৰ্মল পেপাৰত কৰোঁ। কিন্তু পেইণ্টিঙৰ কাৰণেও পেপাৰ বেলেগ থাকে। ইমানখিনি সুবিধা লোৱা নাছিলো। জানাও নাছিলো অ', গতিকে যিটো নৰ্মেল আমাৰ কপা পিক পেইণ্টিং কৰোত সি মোক কেতিয়াও মানে সেই ফিল্ডটো নিদিলে যে মই পেইণ্টিং কৰিব পাৰো বুলি। চেষ্টা এটা কৰিছিলোঁ বাট নহ'লে।
উম, উম, উম, উম, নাই, নাই আগতে সেই দেখিছিলো নহয় কিবা কিবি এনেকে কাপোৰত পেইন কৰি পেলাই ফ্ৰেইম কৰি থৈছিলি যে।
অ', অ', সেইটো তেতিয়া সেইখিনি সময়ত। মানে সেইটো মোৰ কাৰণে বেষ্ট আছিলে বাত। এতিয়াতো সেইটো মানে- সৰু পোৱালি এটাও কৰি দিব।
অ', অ', নাই যিটো টাইমত অ', অ', তাকেতো যিটো টাইমত। সেইটো সেইটো টাইমতো সেইটো হানড্ৰেড আউট অফ। হানড্ৰেদ আছিল আৰু সেইটো টাইমত অ', অ', ঠিকে ঠিকে আছে উম, উম। মোৰ তেনেকে সেই যেনেকে তই কলি, তেনেকে পাৰ্টিকুলাৰটোতো নাই যিটো সময়ত কৰি ভাল লাগে সেইটোৱে ত' নৰ্মেলি যদি খোৱাতটো এটা হবি হয় দেন সেইটো সেইটোও ভাল লাগে বন্ধত দিনত শুই ভাল লাগে আৰু ধুনীয়া টোপনি আহে আৰু টিভি চিভি চোৱা অকমান কিন্তু বেছি টিভি চিভি নাচাওঁ। আ‌‌ অ আৰু ধুনীয়াকৈ কফি একাপ বা চাহ একাপ বনাই পেলাই কিতাপ এখন পঢ়া। সেইটোও ভাল লাগে। বা। য়গাটো ভাল লাগে সেইটো কৰোঁ মই কেতিয়াবা।
উম, একচেলি মানুহে মনত যিটো ভাল পায় ন? মন- যিটো ফুল প্ৰফুল্ল কৰি তুলিব পাৰে সেইটোৱে একচুৱেলি ভাল। হবি বুলি বুজোৱা।
উম, উম, উম মানে খালি থকা সময়ত যিটো মনত।
সেইটোৱে সেইটোৱে অ', মইতো ভাবো ঘৰৰ ভিতৰত ধুনীয়া যদি পোহৰ সোমাব পাৰে। তাৰ পিছত নতুন নতুন বহুত দিয়া আহে। কিন্তু ঘৰটো যদি চুচুক হৈ আন্ধাৰ হৈ যায় তেতিয়াহ'লে কিজানিবা আইডিয়াবিলাক মানে নাহে আৰু মনটো বহুত সৰু- কোচখাই যায়। ত' অ', ঘৰতো অলপ পোহৰাই তুলিলে কিজানিবা। নতুন নতুন কিছুমান এক্সপ্ল কৰিবলৈ মন যায়।
অ', অ', সেইটো হয় পোহৰটো বহুত মানে ইম্পৰ্টেণ্ট। পোহৰ থাকিব লাগে আৰু অ', সেই এতিয়া, যেনেকে তই ক'লি এনেকা ঘৰৰ এইবিলাক চাই থাক ন ডিজাইন চিজাইন কেনেকে ডেক'ৰেচন সেয়াও, সেয়াতোতো আগৰ পৰাই ভাল লাগে সেয়াও চাও মাজে মাজে যেনেকে খানা কেতিয়াবা, মই এনেই ইমান খানা বনোৱা টাইপৰ মানুহ নহয় বাৰু খোৱা বোৱা টাইপৰ মানুহ নহয় মই ব এক টাইম বনোৱা সেইটোৱে মই মানে ওৱান পট মিল হ'লে মই বেছি ভাল পাওঁ। আৰু কেতিয়াবা মানে বহুত মন যায় আৰু আজি কিবা এটা ভাল কিবা এটা বনাওঁ এটাই বনাওঁ ভাল বনাওঁ সেইটো মানে কিবা থেৰাপিউটিক হয় আৰু কিন্তু সদায় সদায় বনাই থকাত মানে মোৰ কাৰণে থেৰাপিউটিক নহয় তই যোনটো সময়ত মানে ভাল লাগে কিবা এটা বনাও বুলি, সেইটো কেতিয়াবা খালী সময়ত সেইটোও মন যায় কিবা এটা দেখিলো নতুন ক'ৰবাত ত' সেইটোকে ট্ৰাই কৰোঁ, যেনেকে ৰিচেণ্টলি মই এটা দেখিছিলোঁ হেৰি আঙুলি পিঠা।
আঙুলি পিঠা অ', গম পাওঁ য়েছ এ এনেকে পিটিকি পিটিকি যে টেপি টেপি দিয়ে যে
অ', অ', অ', অ', মানে অকমান ৰোল কৰি কৰি দিয়ে।
অ, অ', আচ্ছা-আচ্ছা চৰি মই মুঠি পিঠা কথা কৈ আছো আঙুলি পিঠা মই নাজানো চাগে, উম কি হয়নো বস্তুটো?
একো নাই এই হেৰি চাউলৰ গুৰিটো এ আমি যেনে আটা মাৰো তেনেকে মাৰি ললে হ'ল অকমান নিজৰ মতে অকণমান নিমখ বা কিছুমানে চেনি অকণমানো দিয়া সোৱাদটো উঠিবলৈ চেনি আৰু নিমখ যদি একেলগে প্ৰপচনত দিয়া যায় অকণমান সোৱাদটো এনহেঞ্চ হয় মানে অকমান উঠে ত' সেইটো এনেকে উঠি পেলাই এই অকণমান ৰ'ল কৰি ল'লে হ'ল ৰুটিটোৰ নিচিনা
অ
বেলি পালে তাৰপিছত অ- অকমান অকণমান নহ'লে কিছুমানে অকণমান অকণমান ছিগি পেলাই এই কে আঙন্দিটোৰ নিচিনাকৈ এনেকৈ হাতত তে এনেকে ৰোল কৰি দিয়ে দীঘলীয়া হৈ যায় যে, মোহাৰি দিয়ে, অ', দীঘলীয়া হৈ যায় তাৰ পিছত সেইটো মানে আমি ক্ষীৰত আমি চাউল দিওঁ।
অ', সেইটোৱে য়েছ, য়েছ মই দেখিছো কাৰেক্ট কাৰেক্ট উম,
টো দি দিলেও ভাল লাগে।
অ', হয় হয়, উম, অ', সেইটো বহুতে কণ্ডেনচ মিল্কত বনাই কিছুমানে নাৰিকলৰ তে গাখীৰৰ টো বনাই উম, বেলেগ বেলেগ ৱে'ত বনোৱা দেখিছোঁ, মইও দেখিছোঁ।
অকমান নাৰিকল ওপৰত ছটিয়াই দিওঁ খাবলে ভাল হয় তে তেতিয়া খীৰকণ মানে চাউলৰ জেগাত যেনিবা খিনি দিছো আৰু আঙুলি পিঠা বুলি কয়।
উম, এইটো এটা লম্বা প্ৰচেছ হয় বাট ইয়েছ এটা বেলেগ ধৰণৰ টেষ্ট এটা আহে।
সদায় সদায়নো সেই তেনে বা চাউলৰ পায়স খোৱা নাযায় আৰু মানে মানে সদায় সদায় সেইটোয়ে খোৱা যায়। য়ে কিন্তু এ বা মানে নতুন কিবা এটা কৰি চালো আৰু ত' সেইটো সেই বন্ধ সময়ত বা এনেই থকা সময়ত মানে সেইটো এটা ন নতুন এটা হবি ওলাইছে আৰু কিবা শিকি পেলে আৰু এনেকে পটককে কৰিবলে ভাল হয়। অৱশ্যে অকলে থাক সি সেইবিলাক কৰিলে ভাল। চব মানুহ থাকিলে সেনেকুৱা কাম কৰিব নোৱাৰি।
আচ্ছা, অ' এ
তে আৰু হবি বুলিবলে এতিয়া নতুনকে হেৰি এটা মই চাইছো মানে গাৰ্ডেনিঙৰ। অ'। আৰু ইউটিউবতো এটা ভাল মই চেনেল পাইছিলো। ইমান মৰম লাগা। গাৰ্ডেনিং কৰিছে। যে মানে সৰু জেগা হয় কিন্তু সেইখিনিতে কি ধুনীয়া বু
কৰিব পাৰি, মইতো কওঁ
তাহাঁতে কি তাহাঁতে কি কৰে, আমাৰ আমিতো আমি গোটেই ছাদখনেই ইউটিলাইজ কৰি দিওঁ ন। তাহাঁতে কি কৰে এটা টাবৰ ওপৰত আৰু এটা টাব এনেকে দি দি ওখ কৰি দিয়ে। বস্তুটো তাৰপাছত ভিতৰে ভিতৰে। পানীৰ এনেকুৱা কিনিব পায়। পানীৰ পাইপ বহাই দিয়ে। আৰু? টো যিবিলাক ধুনীয়া। হ'ল বা শাক পাচলি হ'ল কিছুমান। ত' এনেকে। ওপৰে ওপৰে গজি গজি যায়।
উম, হাইড্ৰপনিক্সৰ যিটো হয় ন?
অ, বোধয় সেইটোৱে টাৰ্ম হ'ব চাগে, মই মানে। ৰিচেণ্টলি চাইহে আছো ইমান ডেফটলৈ যোৱা নাই। ত' টাৰ্মছবিলাক ইমান গম নাপাওঁ, মানে সেইটো মই আইডিয়াত। টো বহুতে ভাল লাগে। আৰু নৰ্মেলি সেইটো মানে ইণ্ডিয়াত নাই মানে সেইটো বাহিৰত। হিৰৰ হয়।
উম
ত' কম জেগাতে মানে বহুত খিনি খেতি হৈ যায় আৰু আৰু পানী সদায় সদায় দি থকাৰ মানে টেনচনো নাই তাহতে অলৰেডি এটা পানী লিমিট। ছেট কৰি দিয়ে তাত।
অ থাকে থাকে উম। উম। ন মই আৰু এটা হাবো গাৰ্ডেনিং। সকলো মানুহে কৰিব লাগে সকলোৱে লাগিলে এজোপা গছৰ দায়িত্ব লওক। কিন্তু লগ সেই দায়িত্বটো থাকিব লাগে। তাৰ সৰু পটত এজোপা গছৰ দায়িত্ব বোলে মই এজোপা গছৰে দায়িত্ব ল'ম। গতিকে সেনেকে কৰিলে। গছজোপা যিমানেই বাঢ়িব যিমানে আগবাঢ়িব মানুহৰ মনটো সিমানেই বাগবাঢ়িব। তো আজি এজোপা। গছ কাইলৈ দুজোপা গছ হ'ব এনেকুৱা নিচিনা। কৰিব পৰা যায় গতিকে সেইটো গাৰ্ডেনিংতটো চবৰে সেইটো মানে থাকিবই লাগে। আৰু সি নেচাৰকো বহুত হেৰি কৰে ন। আজি যদি ওপৰ চাত। খানত যদি কেইবাটাও ডাঙৰ ডাঙৰ অলপমান গছ হ'ল হয়। আৰু যদি মানে চাতত প্ৰব্লেম থাকে, তেতিয়াহ'লে ইটা কৰি ওখ কৰি, তাৰ পাছত লগাব লাগে নহলে কিবা এনেকুৱা অ বহুত ষ্টেণ্ড পাই হে
উ উ উ অ'অ' আজিকালিতো অ' অ' ষ্টেণ্ড বিলাকেই ইউজ কৰা হয়। সেই পানীটো কাৰণে আৰু
উম, নাই গাৰ্ডেনিঙত যদি যদি, চাদৰ ওপৰত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ টাবত দুটামান কৰা যায় চাট খনত বহুত চাঁ পৰিব বা চাদ খনো ঠাণ্ডা হৈ থাকিব। আৰু ঘৰ দুটা বস্তু খাব পোৱা যায়, আচ্ছা খাব না হলেও, ফুলৰ গছ হ'লেওতো দুুটয়া এনে একুৱা ফুল লগাব লাগে ন মধুমালতী, বগেনবেলিয়, এইবিলাক চব লতা নিচিনা যায় ন গতিকে গোটেই এৰিয়াতো একদম ফুলাম কৰি তুলিব। ত' সেইটো এটা ডাঙৰ কথা, আৰু তহঁতৰ ওপৰত যিহেতু টিং এখন আছে, তাতো লাও চাও লাগি উৎপাত কৰি গ'লে হয় সেইটো হলে বেছি ভাল মানে চেল্ফ ডচিপ্লেন এটা হয়। নিজৰ লগত তে বেলেগকো পৰিচজ্জ্বা কৰাতো মানে বহুত ডাঙৰ ক্ৰেডিট হয়। এইটো চবে নোৱাৰে চবে নোৱাৰে অ' বহুতৰে হাতত বহুত গছ উঠি সি নুথে। কিছুমানে গুটিটো পেলাই দিলেও গুটি
অ' অ' অ' সেইটো হয়, উম হম হম থিকে আছে তে তেনেকুৱাই কৰিব লাগিব, এইবাৰ তেতিয়াহ'লে এইটোকে মই ভাবিলো আৰু, এইটো বছৰ এইটো হবিকে থাকক। আৰম্ভ দিম আৰু। ৰুম বাৰু, কিবা নতুন কে গজাব পাৰো
তাকে, ময়ো ভাবিছোঁ। এইবাৰ নাহৰ নহ'লে মধুমালতী এটা প্লান্ত ৰুম আৰু ধুনীয়াকে হয়তো। দুই-তিনিটা বছৰৰ পিছত খুব সুন্দৰকে
হয়, হয়। অ', অ', অ, অ, ঠিকে দে।
তাকে অ, অ, জনাম জনাম। ঠিক আছে। অহ্ অহ্।